হেল্ল হেল্ল' হেল্ল' অ কি খবৰ?
খবৰ ভাল।
আহ বহুত দিন খবৰ পাতি নাই? আহা চাহা অহা যোৱাতো বন্ধইে কৰিছা।
অ যোৱা নাই অলপ মোৰ কাম চলি আছিল মানে মেচিনৰ কাম।
মানে মেচিনৰ কাম। অ
বহুত কাপোৰ জৰা মানে চিল অ জৰা চিলাই কৰব লগা হৈছে।
অ বাহিৰত না কি?
অ কোনোবাই দিছে।
অঁ
ল'ৰাবিলাক গুঠনিছিল গুঠনিব লাগে
বিলাক চলাই দিব লাগে। সেইটো কাৰণে ৰাতিও চিলা না দিনতো চিলা? ৰাতিও চিলাই। অ দিনত চিলোৱা, ‌দিনটো চিলাও। জুলুমো গাথা?
অ জুলুমো গাথা যায়।
অ ভালে কৰিছা আৰু ব্লাউজ বনোৱা নে?
ব্লাছটো নবনাওঁ। ব্লাউজৰ মানে কাটিংটো শিকা নাই।
আহ
এনেই কূৰ্তি এইবিলাক লগাও।
উ টাইম লাগে। টাইম লাগে।
অঁ এই সেইবিলাক মানে গুঠি আছোঁ।
ছো অ ভালেই কৰিছা।
অঁ
আৰু বেলেগো চিলোৱা?
বেলেগ এনেই মেক্সি কিবা কিবি দিয়ে। চুৰিদাৰ মানে সৰু কৰিব এইবিলাক কৰো।
এতিয়া বাহিৰত বাহিৰৰ মানুহৰ কাম কৰা আৰু
অ', অ', আৰু কৰো পাও পইচা পাও অলপ ঘৰুৱা মানে খৰচটো ওলায় আৰু।
ঠিকেই কৰিছা। উ
উপায় নাই আজিকালি চলিব লাগিলেই মানে কিছুমান নিজেও কাম কৰিব লাগিব।
অ', ময়ো নাপালে কৰো আৰু দুই এটা। চাদৰ জুলুম গথা নাই, কৰো। পালে কৰো ইমানমান বেলেগে দিয়া নাই এনে ঘৰৰ মানুহ কোনোবাই দিলে বনাও আৰু। কৰো আৰু। ঘৰৰ কামখিনি একো লাগে নহয় কিছুমান গা - গাৰুৱ চিলিব লাগে পেটিকট চিলাব লাগে এইবিলাক পৰ্দা সৰ্দা চিলাব লাগে। ঘৰৰ মেখেলা চাদৰ চিলাব লাগে ঘৰৰো কাম থাকে নহয় চিলোৱা কাম।
উম - উম।
সেইবিলাক চিলাম।
অ, মই আৰু এ যদি কোৱা অ,
অ', এম্বুডাৰি বনোৱা।
অ, এম্বুডাৰী কৰো।
অ',
এই ৰুমাল এইবিলাক ৰুমাল কেইখনমান কৰিব দি সেইবিলাকো লাহে - লাহে কৰি আছো। বিয়াৰ
এম্বুডাৰী বহুত কৰিছিলোঁ।
হয় নেকি?
এতিয়া কৰাই নাই বহুত দিন ব এতিয়া কৰা নাই বহুত দিন আগতে এম্বুডাৰী কৰিছিলোঁ।
অ',
অ', অ', কৰিব লাগে এতিয়া আ, হেৰি চালো এতিয়া
মাজে সময়ে। কৰি থাকিব লাগে মাজে-মাজে কৰি থাকিব লাগে, এইবিলাক অভ্যাস থাকে আৰু।
তাকে আৰু, অ'।
আৰু নকৰিলে পাহৰি যোৱা যায়।
পাহৰা নাযায়। হাতৰ বিদ্যাতো পাহৰা নাযায়, হাতৰ বিদ্যাত পাহৰা নাযায় কোনোদিনে। হয় অলপমান। অ'।
তেনেহৰে ৰুমাল-চোমাল কৰিব পাৰে।
উম, আজিকালি ৰুমাল নবনাই ন, আহিলে লগত ন অ', নলয় মানুহ। নহয়, কিছুমানে এম্ব্ৰইডাৰী বিচাৰে।
ৰুমাল। কিনা ৰুমালত কৰি এম্বোদাৰিটো বেছি ভাল লাগে।
বেছি ভাল লাগে। অ'।
ধৰ মেখেলা বিলাকত এম্বডাৰী কৰি কি ধুনীয়া চিট বনাব পাৰি।
অ', মই চেট বনাইছিলো, চেট বনাইছিলো। চেট বনাইছিলো আগতে, বহুত অৰ্ডাৰ আছিল আগতে। এতিয়া নাই আজিকালি এম্ব্ৰইডাৰীটো নচলে, মেখেলা চাদৰ চেট কৰি বনাইছিলো, ম এম্ব-এম্বডাৰীৰ। টেবুল ক্লথ চথ, টেবুল চেট, টেবুল ক্লথ। এইবিলাক, চফাৰ বেগ বিলাক সেইবিলাক এমব্ৰডাৰী কৰিছিলো।
অ'।
আছে মোৰ এতিয়াও, চফাত আছে এতিয়া মই বন এম্বদাৰী চেট। এতিয়া বাহিৰৰ মানুহে নবনায় না আজিকালি, চব ৰেডিমেড কিনা।
অ', অ'। নহয় কিছুমানে বিচাৰি আৰু।
বিচাৰিলে বনাব পাৰি, অ'। বনালে জানো দিব পাৰো, অ'। পাৰি অ', অ'। অ', মই বিচনা চাদৰো বনাইছিলো আগতে।
হয় নিকি?
বগা বিছনা ছাদত, এমব্ৰইডাৰী বনাইছিলোঁ।
অ'।
নাই বনাই কিনে, বিয়াত এনে গিফ্ট দিছিলোঁ। বিয়াত বিছনা চাদৰ। ধুনীয়া লাগা আছিল আগ-আগত তো চলিছিল এতিয়া নচলে আৰু এইবিলাক।
অ'।
হুম?
আজি ভাতৰ লগত কি বনালে?
আজি, মই আমি মানে বাৰ্থডেত গৈছিলোঁ আজি। বাৰডে খাই আহিলো, বাৰডেত গৈছিলো আহ। ঘৰতে নাই, ঘৰত থকাকেইটা নাই ঘৰত যি আছিলে অলপ বনাই দিলো আৰু ইহঁতক, আমি বাৰ্থডেত গৈছো।
অ'।
বাৰ্থডে খায় আহিলোঁ।
কি তাত গৈ খোৱাটোৱে বহুত
আজিকালি বাৰ্থডে বিয়া সমান দেখোন, চব বু-বুফে খুৱাই।
বুছত অ'।
বাৰ্থডে বিয়াচোন সমান হৈছে।
সেইটোতো মানুহৰ যেনেকুৱা অভাৱৰ তেনেকুৱা টকা-পইচাৰ খৰচ কৰা বেছি হৈছে।
অ অ হ দামো হৈছে বেছি খৰচৰো বেছি।
সেইটোতো বস্তু ইমান দাম হৈছে কিন্তু মানুহেহে মানে সোৱাত কমাই দিয়া নাই।
কি ক'লা?
অনেক বস
মানে বস্তু যিমান দাম মানে হৈছে সিমান মানুহৰ চৰিতিটো বেছি হৈছে। তাৰমানে সেই কম হেৰি হৈছি জেদা জেদি আৰু কাৰ কাৰ ওপৰত ক সেয়াৰ ওপৰত তি বেছি কৰে খৰচ সেইৰ ওপৰত সেই খৰচ বেছি কৰে তেনেকুৱা।
অ।
অ জেদা জেদি আৰু এনেকুৱা। পাৰাই মানুহ খুৱাব নোৱাৰে কেনেকৈ খুৱাব টকা - পইচা থাকিলেই খুৱাব।
অ নাই কিছুমানে টকা - পইচা নহ'লে আৰু ধাৰ কৰি কিনেও মানে ফেচালিটিটো দেখাই আৰু।
এ ৰোম।
ডাঙৰ দেখাই আৰু অ।
অহ। ধদলি ঢাপলি অৰদিনা তো মাৰিব লাগিব না।
অ অ অ। অ কবাত ফুৰিব যোৱা নাই?
হে নাই গধূলি অলপ খোজ কাঢ়িব গৈছিলোঁ। ৰাস্তাই ৰাস্তাই। গধূলি আৰু যোৱা নাই কতো।
এনেই বাহিৰে ক'ত ফুৰিব যোৱা নাই।
যোৱা নাই, যাম। কেইদিন পাছত যাম অলপ শ্বিলঙৰ ফালে। অলপ বৰষুণ, এৰিলে কমক বৰষুণ কমিলে যাম।
অ ৰাস্তা ঘাটবিলাকক কৈ থাক
এইবিলাক কমিলি যাম বৰষুণ - চৰুষুণ কমক।
অঁ।
টত যাম মাহৰ লাষ্টত, আগষ্টত আগষ্টৰ মাজমানত যাম আৰু।
হ'ব দিয়া মোকো লগ কৰিব।
হ'ব গ'লে খবৰ দিম মানে গ্ৰুপ হিচাপে যাম আৰু অকলে যাব নোৱাৰতি লও। বেছি ভাঙিবলে খাল লাগ আ সাত- দহজনমান যাম আৰু মানে
অঁ অঁ ঠিকেই আছে। এই এইবিলাক মন্দিৰ চাব লাগে এই মহামৃত্যুঞ্জয় মন্দিৰ, ভৰদোৱা এইবিলাক নতুনকে ধুনীয়া ধুনীয়াকে বনাইছে না।
কেতিয়াবা যাম আৰু একেলগে একেবাৰে যাব নোৱাৰি আৰু। যাম যাম। যাৰ ভাৱ আছে একেলে লগ হৈ যাব লাগিব একেলে যাৰ বস্তু নহয়।
অ অ নহয়।
দুৰ জাগাত গ'লে লগ হৈ যাব লাগে। একলে ভাল নালাগে আমি যে একবাৰ এক বাজি গৈছিলোঁ ন দিল্লীত তেতিয়া যাই ভাল লাগিছে হৰিদ্বাৰত
ভাল অ ভাল লাগে সেনেকুৱা দিন আৰু কেতিয়া আহিব।
ঠিকেই আহিব, ভগৱানে ভগৱানে দিব লাগিব ন?
অঁ। সেইটো ভগৱান মাতিবও লাগিব। মন্দিৰত যিহেতু, তুমিও বহুত দিন ফুৰিবই যোৱা নাই?
অহ
এই কেইটা দিন যাই লওক এ আহ ভাল লাগে
এই বাৰিষা কেইদিন ভয় ক'তো যাব নালাগে।
অ এতিয়া নাযাওঁ,
ৰাস্তাত ফাচি যাব পাৰে গাড়ী চাড়ী পাঁহাৰ চাহাৰ বাগৰি পৰে ৰাস্তা বন্ধ হৈ যায় ন,
অ
সেইটোৱে
হেৰিত ভাল এই একদম ভৰ বাৰিষাতো গ'লে যাব লাগে এতিয়া বহুত জেগাত বহুত কিবা কিবি হৈ আছে অঁ আগষ্ট মাহত এইবাৰে মাহতক লাগি আছে আৰু তাৰপাছত আৰু কমি যাব
কমি যাব
আগষ্টৰ লাষ্টত যাব পাৰি অলপ মনগ'লে কেতিয়াবা ৰাস্তা বৰষুণ হয় বানপানী হয় উম
আজিকালি সাবধানৰ বতৰৰ
বতৰৰ কথা ঠিক নাই ন, যেতিয়া তেতিয়া ৰ'দ দিয়ে যেতিয়া তেতিয়া বৰষুণ দিয়ে। ঠাণ্ডা দিনটো যাওঁ বেয়া ঠাণ্ডাতো কানি কাপোৰ বহুত লৈ যাব লাগে ন
ঠাণ্ডা দিন অ ঠাণ্ডা দিনত দূৰতো ফুৰিবা নালাগে
উম কাপোৰ বহুত লৈ যাব লাগে
বহুত কাপোৰ লৈ যাব লাগে পিন্ধা কাপোৰ আৰু বিচনাৰ বিলাক
উম। অ, সেইকাৰণে মানুহ গৰম দিনতে ফুৰে।
অ।
আৰু ঠাণ্ডা দিনত ফুৰিলে আৰু কাপোৰ কিমান পিন্ধা কাপোৰ লাগিল। চুৱেটাৰ লাগিল জেকেট লাগিল। সমস্ত লাগে। গৰমতে ভাল ফুৰিব কিন্তু।
ভাল কিন্তু এই বৰষুণ ধুমুহা বতাহ
বাপা
এইবিলাক আহে
নি চ বত
কৰিলে।
উ।
হেল্ল'।
গামাক